হল ',
শুনিছা নমজ আ নমজ
অ', - অ ', শুনিছোঁ - শুনিছোঁ।
ভালে অ', ভালে আছা।
অ', ভাল - ভাল তোমাৰ?
অঁ', মোৰো ভাল।
অ', কি কৰি আছিলে? কি কৰি আছিলা?
ৰান্ধি হৈছে অলপ বহিছো
অ' হয় নেকি ময় সেয়া অকণ বহি আছো তাৰপিছত তাতেই লগৰ কেইজনী মানে মানে কৈছে আৰু পিকনিক যাওঁ বুলি ভাবিছে অ' বলো
ক'ত যাবা হেল্ল' হেল্ল' পিকনিক ক'ত যাবা শুনিছানে হেল্ল'
হেল্ল'
অ' শুনি আছা
অ শুনি আছোুনি আছো
অ নাই মাতটো নাইকিয়া হৈ গৈছিলে মই ভাবিলো কলটো কাতেই খাই গল নেকি হেৰি নহয় এ পিকনিকত যাবা
তাকে মানে ক'ত বুলি ঠিক কৰা নাই মানে উলিয়াইছে আৰু পিকনিক এটা যাওঁ ব'লাচোন এনেই কেনেকুৱাবিলাক জেগাত গ'লে বাৰু ভাল হয়
আচলতে পিকনিক বুলি ক'লে আচলতে এনেকুৱা প্ৰাকৃতিক পৰিবেশ হলে ভাল লাগে আৰু ইমান মানে ধ নদী নদীৰ পাৰ বা পাহাৰৰ মাজত এনেকুৱা হলে বেছি ভাল লাগে আমি কিন্তু বেছিভাগ গ'লে মানে পাহাৰ বা অানে ধুনীয়া জুৰিীয়াাত এটা বৈ থাকিলে ভাল লাগে
উম উম সেই তেনেকুৱাত ভাল লাগে আ
অ তেনেকুৱাত ভাল লাগে অ এনেকে ফূৰ্তি অকমান কৰিলো শিলে শিলে অকমান বগালো পাহাৰৰ তেনেকে বহুত ভাল লাগে অ আৰু বেছি ভিৰ ভাৰ থাক থাকিলেও ভাল নালাগে।
উম উম উম
উম যেতিয়া মানে হ'ব মানে একদম ডাঙৰ ডাঙৰ মাইক বনাই ব বজাই যে একেবাৰে হুলস্থুল কৰি ফূুৰ্তি কৰে অ সেইটো ভাল নালাগে আমি নিৰিবিলিকে গলো গৈ পেলাই এনেকে এ হেৰি কৰিলো থাকিলো আপোন মানে ফুৰিলো মেলিলো এব
তাৰ মানে তাতে সেইয়াই ছোৱালী ছোৱালী পাৰ তিহে গতিকে মানে আৰু উ উম যাব লাগে আৰু মানে ভাবিছো বনোৱাটো তাত নকৰোঁ ঘৰতে বনাই কৰিছো চবেই মানে নিজে নিজে ভাবি
গ'লে আ
লগে - ভাগে বন তাত অকণমান তাত অকণমান খাই খাই কৰি ধৰা চালু খাতা চাত খাই কৰি ধৰা ধুনীয়াকৈ গুচি আহিলোঁ আৰু
অ ধুনীয়াকে ফুৰি মেলি এ যেতিয়া ভাগৰ লাগিব তেতিয়া খাই ললা খাই পেলাই গুচি আহিলা আমি তেনেকে যাওঁ এনেকে লৈ যাওঁ ছিলো হেৰিয়ালে এইটো লাওখোৱা অভয়াৰণ্যলে ঘৰতে আমি বনাই কৰি লৈ গৈছো ৰু কতি মাংস তাৰপিছতে তাত এ সেইফালে লাও খোৱালে গ'লে আকৌ ব্ৰহ্মপুত্ৰ পাৰো পায় ব্ৰহ্মপুত্ৰ পাৰত ফুৰিলো তাৰপিছত আকৌ অভয়াৰণ্যৰ মাজত আমি খালো ধুনীয়া একদম প্ৰাকৃতিক পৰিৱেশ একদম ধুনীয়া একদম সেউজীয়া ঘাঁহনি তাৰ মাজত
উম তেনেকে ভালেই লাগে আৰু উম বহুত ভাল লাগে আৰু মানে তাকে ভাবিছো ত' ভাত নিও নে ৰুটি নিও ৰুটি নিলে বেছি ভাল হয় নেকি ন
ৰুটি নিলে বেছি ভাল হয় ৰুটি আৰু মাংস লগত ব বুলি হ'ব
অ সেয়াই উম সেইবিলাকে আকৌ ব্ৰেড-চেড নিয়া কথা অ ভাতটো নিবলৈ আকৌ ধেৰ ডাঙৰ ক তেনে আও লাগিব নহয়
অ ডাঙৰ কণ্টনাৰ লাগে যে যে ৰুটি নিলে ভাল হয় এটা সট কেচত ৰুটি এটা মাংস তেনেকে ভৰাই নিবলৈ ভাল হয় সেইকাৰণে তেনেকে আকৌ উম তেনেকে বিলাক লৈ যাব লাগে চাহ
উ উ উ চাহটো নিয়াৰ কথাটো ভাবিছোয়ে চাহটো মানে এই গ্ৰীণ টি টোৱে নিয়াৰ কথা ভাব ভাবিছোঁ মানে গৰম পানী নি পেলাই তাতে ডুবাই ডুবাই খাম
অ অ
এনেই চাহটো নিলে আকৌ ধৰা গৰম হৈ থাকিব আকৌ চবেই আকৌ কিছুমানে গাখীৰ চাহ কিছুমানে লাল চাহ এ বোলো যোনে যি খা নিজে লৈ লৈ যাবি
উম
ন চবেই বেলেগ বেলেগে খায় ন
অ চবে বেলেগ বেলেগে খায় চাহটো মানে আচলতে এটা কাম কৰিব পাৰি নিজা নিজাকে বোলে চাহটো কোনোবাই গাখীৰ চাহ খাম কোনোবাই লাল চাহ খাম লৈ যাব লাগে কে ব্ৰেড আৰু বাটাৰটো ল ব্ৰেড বা বাটাৰ নহলে দাম
অ সেই তেনেকুৱা এটা ল'ম বুলি ভাবিছো গৈ পেলাই ধৰা সেইটো
সেইটো অকমানকে খাই ললে অ খাই লৈ ইফালে সিফালে ফুৰিলা আকৌ ফটো তুলি থাকোতে কেনেকে সময়ো পৰা হয় গুচি আহ
গুচি গছে নাপায় সেইটোৱে সেইবিলাকে মানে ভাবিছো আৰু আকৌ এতিয়া খোৱা পানীটোে খাবলৈ ডাঙৰ মানে এনেকুৱা পানীৰ বটল নিলে ভাল হ'ব নেকি পাঁচ লিটাৰমান এনেকুৱা ন নে সৰু সৰুকে সৰু সৰু সৰু সৰু নিলাকক কাৰ্টুন নিব লাগিব
অ সৰু সৰু নিলা কাৰ্টোন দিলেও কথা নাই কাৰ্টুন দিলে ভাল হয় মানে কি হয় সৰু সৰু বটল এটা এটা লৈ গলে নহলে আকৌ ইটোৰ পৰা বাকী থকাটো অকমান দিগদ বেৰ হয় আ গতিকে ছোৱালী মানুহে বাকীলৈ আৰু অকণমান গধুৰ হয়
কষ্ট হয় অ সেইটোয়ে হয় দিয়া কাৰ্টুন লৈ ভাল হয়
বটল উ উলিয়াই উলিয়াই খালে ব
উম উম উম উম উম আহ তেনেকুৱাই ভাল হব তেতিয়াহলে তাকে হে চিন্তা কৰি আছে বোল কলি হয় যাবলৈ উম উম উম গম পাইছো তাকে মানে এতিয়াও মানে এতিয়াও মানে আমি কোনখিনি জেগাত যাম ঠিক কৰা নাই কিন্তু মানে ধৰা উলিয়াইছেহে যাওঁ বুলি এতিয়া কেইজনী হয়েই তো ঠিক নাই এতিয়া পাঁচজনীমান ধৰা হৈছে আৰু বাঢ়িবও পাৰে নক কমেই কিন্তু হয়তো বাঢ়ি যাবও পাৰে বাঢ়িলে আকৌ গাড়ীৰো ঠিক কৰা কৰিব লাগিব নহয় তাক ডাঙৰ গাড়ীখন ওলাবই লাগিব বেছি মানুহ হ'লে এনেই ধৰা পাঁচ ছ জনী হলে এখন সৰু গাড়ী হৈ যায় নহলে আকৌ ডাঙৰ বেছি বেছি মানুহ হলে বেছি গাড়ী লাগিব ডাঙৰ গাড়ী লাগিব আকৌ তাই ভাৰকৌতো খুৱাব লাগিব না গাড়ী ভাড়া কৰি নিলে
আচলতে মই ভাবো আছিলে কোনোবা মানে ঘৰুৱা় লৈ যাব লাগিব নিজে ড্ৰাইভ কৰি মানে নিজে চলাই গ'লে বে বেছি ভাল হয় লগৰ এজনীয়ে চলালে বাকী কেইজনীক উঠাই লৈ গলে মানে কমত যাব লাগে মানে তেতিয়াহে এ মানে ভালকে উপভোগতটো বেছি ভাল কৰিব পাৰি এ ফুৰ্তিটো বেছি হয় মানে কমত কলে
অ সেইটোৱে সেইটোৱে অ চাম আকৌ দুই এগৰাকী মানে বিবাহিত আছে নহয় আকৌ তাহাঁত বাচ্ছাখিনিও গ'লেও আকৌ বাচ্ছা চাই থাকোঁতেই যাব
বাচ্ছা লৈ পেলাই একচুৱেলি এ বাচ উম মানে সৰু সৰু ল'ৰা ছোৱালী লৈ পেলাই পিক নিগত একো মানে উপভোগ কৰিব নোৱাৰি এই ল'ৰা ছোৱালী ইফালে দৰে সি ভালে দৰে সিহঁতক চাই থাকো যে অ মানে ল'ৰা ছোৱালী বিলাক থৈ যাব লাগে ঘৰত আইতাখন
ৰাখিবও লাগিব নহয় সকলোৱে টো নাৰাখে ন কিছুমানে ৰাখে কিন্তু সকলোৱে নাচায় নহয় এৰি থৈ যাবলৈ নোৱাৰে তাকে বোলো সেইকেইজনী বোলো বাদে দিয়া যাওক নেকি ভাবি আছো মনতে
অ নহলে মানে এ বাকী বিলাকৰ এনেকে লাগি থাকোতে আকৌ লৰা ছোৱালী চলি থাকে কেতিয়াবা কিছুমানে বমিও
এ এ এ সেইটোৱে কিছুমান মানে প্ৰায়বিলাকৰ বমি গেছ থাকিয়েই ধৰক অসুবিধা সেইবিলাক গেছৰ মৰে কেতিয়াবা বহুত দূৰ জাৰ্ণি কৰিলে এই বোৰ মানে গেছ হৈ যায় একদম পূৰা বমি নহয় লৈ কিন্তু মানে কিবা উকত পাকত লাগি থাকে গোটেই গাটো সেয়েহে গেছৰ ঔষধ খাই যাব লাগে আৰু অ
উম
এ কৰবাত যোৱাটো আকৌ চিন্তনীয় ফূৰ্তি কৰিবলৈ যায় আকৌ বোলে সদো খাব লাগে ধেৰ উম তাকেতো তোমালোকে ক'লে কি মান এইবিলাক ৰুটি বিলাক হটকেচত নিয়া নে কি?
অ হটকেচ লৈ যাও গৰম গৰম হৈ থাকে মাংসটোো তেনেকে হত কেচত লৈ যাওঁ ম গৰম থাকে ভাল লাগে মানে গৰম গৰম খাই দিওঁ আৰু
অ সৎকেচন বাৰু গৰম হৈ থাকে কিন্ত হ মাংস কেতিয়াবা ধৰা আকৌ জোলটো ওলাই নবলে উম উম উম উম
তেনেকে লৈ ললে গৰম গৰম হৈ থাকে খাবলে ভাল লাগে আৰু মানে কি হয় ৰুটি মাংস খ প মানে বাহিৰত বেছিকৈ মই ভাল পাওঁ ভাত হ'লে লগত অকল ভাত আৰু মাংসটোৰ লগত মানে মাংস যেয়া গ্ৰভি হৈ যায় লগত আৰু কিবা কিবি বস্তু দৰকাৰ হয় ন
অঁ সেইটোৱে আকৌ ধৰা চব্জি এখন লাগিল ভাতটো নিলে চবজি লাগিব দালি এখন লাগিল আইটেম বহুত হৈ যায়গ মানে তেনেকুৱা হলে মানে সমূহীয়াকে বহুত আহ তেনেকুৱা এনেকুৱাকে হ'লে মানে সমূহীয়া হ'লে মানে ধেৰ হয় দেৰ মানুহ গ'লে তেতিয়া পাৰি ধৰা তাত তাতে বনাই খোৱা মানুহ হ'লে কাৰিকৰ লৈ যাব লাগে আৰু তেনেকৈ বা নিজৰ মাজতে কোনোবা বনোৱা মানুহ থাকে নহয় এতিয়া ভাল হয় আৰু সৰহ পাছত গৈ পেলাই ভালো লাগে তেনেকুৱাও
উম প্ৰনেংকাও ভাল লাগে
এতিয়া আকৌ সেই লগৰ কেইজনী মানে কৈছে যে বোলো ছোৱালী বোলো হ'ব দে বোলো তেনেকৈও যায়ো ভাল লাগিব
উম ন মই লগত গৈ দে মানে অকণমান মানুহৰ লগ গৈ কিছু হেৰিবোৰ নিমিলে যে তেতিয়া মই ভাল নাপাওঁ আমি আমি তিনি চাৰিটা গৈহে ভাল পাওঁ একে হৈ যে কথাবিলাক মিলে আৰু তেনেকে যোৱাই ভাল মানে দুশপ মান যদি বিটা পঁচিছটা মান যদি মানুহ গ যাই নহয় এ তেতিয়াহে কে বহুত টাইম লাগি যায়।
উম
তেও মানে ভাল নালাগে
উম, এ তেনেকুৱা জেগাত বাৰু মানে উম মানে ধৰ সি সে মানে পিকনিকত ধৰা আমি ধৰা জুৰি চুৰি পালে ধৰা অকণমানতো নামো কৰোঁ ন। জোতা পিন্ধি গ'লে ভাল হ ব নাই এনে এনেই ধৰা নৰ্মেল চেন্দেল পিন্ধি গলে ভাল হয়।
আচলতে এনে হেৰি, মই মানে কি কৰো মই জোতা পিন্ধি যাওঁ লগত এযোৰ চে ল লৈ যাও
অঁ মই জোতাযোৰ পিন্ধি যাওঁ মানে জোতাযোৰ খুলি লওঁ তাৰপিছতে আকৌ ঘপককে মানে ভৰি হাত ধুই মেলি আকৌ অ চেডেল পিন্ধি পেলাই ভৰি চৰি ধুই আকৌ জোতাজোৰ পিন্ধা-পিন্ধিলো, আৰু মানে মই মানে লগত কেমেৰাটো লৈ যাওঁ যে, অ মই মহা মই মানে কেমেৰাটো নিও নাই ফটোগ্ৰাফি কৰিম বুলিয়েই যাওঁ কেতিয়াবা কিছুমান মানে বোকা জেগাতটো নামি পেল গো যাবলগীয়া হয় সেইকাৰণে মই চেণ্ডেল এযোৰ লগ বেগত ভৰাও এ মানে মই গতেই নাযাও, ফটোটো লগত হ চেডেল এযোৰ লৈ যাওঁ মানে
অঁ ময়ো এযোৰ ভৰায় লব লাগিব তেতিয়াহলে, অঁ তাকে ময় ভ মই ভাবিছোঁ কাৰণ ভৰি চৰি ধুই আহাৰ পাৰ পিছত তিতা ভৰিয়ে জোতাযোৰ পিন্ধি দিলে ভাল নালাগে। লাগে ন ভৰি খনো কিবা লাগে, জোতাযোৰ বেয়া হয় যায়।
আৰু যিহেতু, যিহেতু ধৰা নিজেই গাড়ী লৈ যোৱা হয় ন অ সেইকাৰণে জোতাযোৰ ল-লগত ৰাখিবলে দিগদাৰ নাই। উম চেণ্ডেল এযোৰ পতককে আৰু পলিথিন এটাত ভৰাই লৈ পেলে হৈ যায়, তেনেকেই যাবা ঠিক আছে বাৰু দিয়া ন আজিলে ৰাখো। হেল্ল' ৰাখোঁ দিয়া
অঁ, অ ঠিক হ দিয়া। অঁ